কি বাৰ-
অ শুনিছো?
অহ কি যে হয় এপটো মাজে মাজে নাটক এনে গল এইটো কল
উম মোৰ এনেই গল তোমাৰ মাততো মাজতে আহে আকৌ নাইকিয়াহ থাকে।
মই শুনি আছিলো আকৌ নোহোৱা হৈ গল তাৰপিছত অলপ অলপ কাট এতাও যোৱা নাই একো শুনাও নাপায়।
তাকেতো।
উম
মাজে মাজে চাৰ্ভাৰটো বেয়া হয়।
উ এপটোৰ মানে বহুত সেয়া দিগদাৰ
এইটো সময়তে মানুহে ফোন চোন কৰি থাকে ন।
আৰু এ এতিয়া চবে অফিচৰ পৰা ফ্ৰী হৈ কিনে চাগে চবে লাগিছে।
চবেই লাগিছে অ
সেই কাৰণে হয়।
ৰিজুৱে কলৈ কৈছে বোলে মনুক-
অ ৰিজুভাৰ লগত অ ৰিজোবাই কিন্তু এতিয়া কথা বাতা যাই আছে মানে শুনা পাই। পাই আছে কিন্তু একো ঠিক নাই মানে পুতুকে গুচিও যাব পাৰে।
কৰি চাব দিম নহ'লে তাইক কৈ কৰিবলৈ দিম মোলৈ শুনি পায় নে নাপায়। নহলে আৰুটো বেলেগ নাই লোনা, আছে আৰু বাকী পূজাামণি, আছিলে পূজা, মনিলে নকৰিলোয়ে আজি মই-
অ তাইক কৰিব পাৰিবা আৰু ইমান ৰাতি আকৌ পাতে নাপাতে বা।
অ সেইটোয়ে দিগদাৰ। ৰাতি হলে আতে নাপাতো আৰু-
মই এক ভাইটিৰ লগত কথা পাতিলো গধূলি ই একো নকয় খালি উম উম এনেকে থাকে। মই এনেই কিবা কিবি কৈ আছো আৰু ৰপাই নোপায়।
অ অ মানে যোনটোৱে ফোন কৰিছে সেইটয়ে কথা পাতিলেও হ'ব বাকী ইটোৱে উো কৈ থাকিলে প্ৰব্লেম নাই বুলি কৈ পাতিলে মনুএ
সি এনেই উম স কি কব আৰু তাৰ কাৰণে সুধি আছো ক্লাছত কি শিকালে
অঁ
আৰু এই ল'ৰা মানুহ ন ইমান কথা বথা নাপাতে তেনেকে কেতিয়াবা সেই মানে মোবাইলটো চাৰ্জত দিলেহে কথা পাতে মানুহৰ লগত এনেকুৱা আহিছোঁ
তাকেতো উপাই নাই আৰু এতিয়া মানুহ নাইকিয়া হৈছে কথা পাতিবলে
তাকে ফোন কৰিব দিলে অশান্তি পাই মোবাইল টো চাব নোৱাৰে
নোৱাৰে অ সেইটো দিগদাৰ মানে তোমাৰ এনে যদি কিবা থাকিলহেতেন এনেকুৱা অচন মানে ধৰা লাউট স্পিক কাৰত থৈ তেনেকে পাতিব অ তেতিয়া বেলেগ কিবা চাই থাকিলেও ইমান আমনি নালাগে ন তেনেকে কথা পাতি থাকিবলে
মা আৰু মই কিয়ে কথা পাতিম তাৰপিছত মাক ফোনত লগাই থৈ কিনে মই মেকাপ ৰ নোটছ বোৰ পঢ়ি পঢ়ি মাক শুনাই আছ বোলো হ'ব আৰু উপায় নাই সি ক'ত
তাৰ কিমান হলগৈ এতিয়া হ'লগে নাই আমাৰ
নাই মাৰ দছটাও হোৱা নাই মাজে মাজেহে এটা দু টা এনেই কৰি আছো আৰু মা মই নাথাকিলে নোৱাৰে ন মাহঁতে আৰু ভাইটিয়ে নাপাতে কথা যেআপ কৰিব তেনেকুৱা হৈছ
এনেহলে পোন্ধৰটা উওলাইয়ে যায় গোটেই কেইটাৰে কৰিলে ভালকে
নকৰে নহয় কালি যদি থাক দে মই হেৰি তোমাৰ নম্বৰটো মাক নাইবা মাৰ নম্বৰটো তোমাক দি দিম দিয়া দুটাই কথা পাতি অ তোমাকতো দিয়াই আছে মাৰ নম্বৰটো
দিয়া আছে অ
মাৰ লগতে কথা পাতিবা আৰু
মোৰ এতিয়া হেৰি নহয় ওথনি লগাইছিলো নহয় তাৰপিছতে একো নুশুনিলো ন অত- তোমাৰ তেনেকুৱা হল কিবা জইনিং বুলি দেখাই নহলে
এ চাৰ্ভাৰৰে প্ৰব্লেম আছিলে সেইকাৰণে তেতিয়া
অ তাকেতো মই সেই দুবাৰ লগাইছো নহয় তাৰপিছত তোমাৰ তোলে লগাইছো তোমাৰ তাতো নাই শুনা
নালাগে এনেই যায়
সেইটোৱে
এই থাৰ্টিটা কমপ্লিট হলেহে গম পাম কি হয়
কি হয় কি নহয় তাকেতো তাৰ পিছত আহে নে নাহে বা আকৌ থাৰ্টি তা পিছত
অ তাৰপিছত তাছ নিদিবই চাগে
যদি নাহে আও সেইকেইটা যিমান কেইটা হ'ল আৰু হ'ল আৰু বাকী উপায় নাই আৰু
এইটো আই টি আইৰ আডাৰত হৈ আছে নেকি বা
কিহৰ আন্দাৰত
আই টি আৰ
গম নাপাও কিবা ওলাই নোলাইতো সেইবিলাক একো
অ মানে কি যে আমাৰ মেকপ মই য'ত কৰো তাত তে এগৰাকী আন্টি আহে আৰু শিকিবলে মই কলো মই কাম এটা কৰি আছিলো সেনেকে কলো আৰু তেতিয়া কওঁতে কৈছে কি অ মোৰ ভতিজা ছোৱালীজনীও কৰি আছে আই টি আইৰ ফালৰ পৰা সেনেকে ক'লে
অ জানো দেই নাজানো সেইটো বেলেগ কিবাও হ'ব পাৰে কাৰণ এইটো এপতে বহুত কেইটা হেৰিত থাকে কিবা টাছ মানে ওলাই থাকে নতুন নতুন প্ৰজেক। অঁ প্ৰজেক্ট ওলাই থাকে বেলেগ বেলেগ।
হয় এইটো শেষ হোৱাৰ পিছতটো যদি চলি থাকে বেয়া নহয় ন নিজৰ টাইম মতে কৰি থাকিব পাৰি।
মানে তোমাৰ এতিয়া এইটো ওলালে নহয় তাৰপিছত আকৌ বেলেগ কিবা এটা ওলাব সেনেকে মানে ওলাই থাকে। ত' সেইটোত ললেতো ভালেই তেনেকে।
অঁ তুমি সেই বনশ্ৰী হতৰ দৰে এইটো ভেৰিফিকেশচন টো কৰিব পাৰিলা হয়।
অঁ পাৰিলোহেতেন মানে যেতিয়া ওলাইছিলে তেতিয়া মোৰ সেই একজাম এটা আছিলে ন বেংকৰ ত' সেই এক্জামটোৰ কাৰণে পঢ়ি আছিলো আৰু মোৰ কাম এটাও চলি আছে মানে। ত' মই সেইফালে এতিয়া উম পতককে যদি লৈ লওঁ নকৰিলেওতো নহয় কিবা এটাটো মিনিমাম কিবা এটাটো দিবই লাগিব কৰি সেইটোক। কাৰণে মই বোলো এক্জাম টো দি লওঁ এক্জামটো দিয়াৰ পিছত কৰিম তাৰ পিছত এই সিহঁতৰ মানুহ নোলোৱা হৈ গ'ল আৰু মানে।
অহ মইয়ো ভাবিছিলো নাই অঁ।
উম উম।
তুমি হেৰি কম কমাৰ্চৰ আছিলা নেকি?
নহয় ছায়ন্সৰ।
চায়েন্সৰ অ চাইন্সৰ বোৰৰ বেংকিঙৰ দিয়ে ন এক্জাম দিব পাৰি। না আৰ্টছৰো পাৰি কিন্তু পুতককে আমি অলপমান বুজিপ পাবলে দিগদাৰ বস্তুবোৰ। মেথ মেথ চেথছ নাথাকে ন। মানে আতছতো বহুত মেতচ এই ইকনমিক্স ললে বেলেগ কথা নাথাকাখিনি মানে ময় বিশেষকে টান পাও।
অঁ মানে বেংকিঙত তোমাৰ মেথছটোৱে বেছি আহে।
অঁ সেইটোৱে আৰু ময়টো ক্লাছ টেনৰ পিছত আৰু মেটথ কৰাই নাই বুলি কব পাৰি।
উম সেইটোয়ে সেইটোয়ে। মেথছ খিনি ইমান বেছি মানে একদম হাই লেভেলৰ নাহে বাৰু দেই মানে ময়ছ যোনটো দিছিলো হাই লেভেলৰ মানে কি আৰু তুমি মেতচৰ সেইবিলাক বেংকিঙত যিবিলাক লাগে তোমাৰ ইং- টেছ ইনট্ৰেছ সেইবিলাকৰ সেইবিলাক কুমাৰ চিম- ইণ্টেৰেষ্ট কম্পাউণ্ড ইণ্টেৰেষ্ট সেইবিলাক আহে আৰু মানে কিবাকিবি তেনেকুৱা টাইপৰে আহে বেছি- একেবাৰে টান ইমান নাহে আৰু।
উম মই যে হেৰি ৰেলৱে এক্জাম দিওঁতেও আৰু আৰু পি দিছিলো।
উম।
তেতিয়াও মই মানে মেথছটো আগৰ পৰাই টান পাওঁ আৰু ইউটিউবত চাইছে পতুককে বুজিও নাপাওঁ। পাই তে আৰু ভালকে পঢ়াও হ নাই দুমাহ মানহে পঢ়িলো। তাতে আৰু কম্পিউটাৰ ব্ৰীজ এক্সাম হলে দিকদাৰ ন মেথচ- তোৰ কৰা উম। আৰু আম মই প্ৰেক্টিছো নাই আগতে কৰা মাত্ৰ- এ কিবা হানড্ৰেড মিনিট নে নাইনটি মিনিট দিয়ে। এক্সামত নাইনটি মিনিট চত- তুমি ইমান কমপ্লিট কৰিব লাগে সি ইমান দিগদাৰ পাইছো তাকে- এ ৰিজনিঙৰ কুৱেচন বিলাকো কিমান দীঘল দীঘল থাকে।
উম উম।
এই তেনেকৈ পিছত মই আৰু দিয়াই নাই বোলো এনে এনেই মই টাইম ৱেষ্ট কৰা টাইপ হৈ আছে।
তাকেতো মইও বহুত দিনৰ পাছত এইটো দিছো আগতে মানে। হে টু থাউজেন চেভেনটিনত মানে যেতিয়া প্ৰথম গুৱাহাটী আহিছিলো মইও সেই বেংকিং কাৰণে সেনে কচিং কৰিছিলো। সেই কচিং কৰা পিছতে দুটামান দিছিলো বেংকিঙৰ তেনেকুৱা আই বি চাই বি দিছিলো। দিছিলো বেংকৰ দিছিলো তেনেকে দিলো, তাৰ পিছত তাৰপা নাইয়ে আৰু তাৰপিছততো সেইবিলাকে কৰি আছো নিজৰ ন, তাৰপৰা সেই এতিয়া সেই এপেক্স বুলি বেংকটোৰ ওলাইছিলে, ত' সেই এপেক্স এপে অঁ, সেই এপেক্সৰে দিছিলো ত' সেইটো তাত মানে তোমাৰ হেৰি- নাছিলে কম্পিউটাৰ বেচ নছিলে সেইটো অ এম আৰ আছি
অহ অ অএমাৰ হলে কথা নাই।
ত' মানে বাকী তোমাৰ চব বহুত ইজি আহিছে, ৰিজনিংতটো একদম পানী আহিছে ৰিজনিং চবত কে ইজি আহিছে, তাৰপিছত তোমাৰ ইংৰাজ জীটো বাৰু ঠিক থাক আহিছে বাৰু, কিন্তু কিছুমান সেই ভকেবুলেৰী অলপমান টান আহিছে আৰু। তাৰপিছত আৰু তোমাৰ বাকি জিকেটো জিকে মানে তোমাৰ আছাম জিকে অহা নাই, তোমাৰ চব বেং কিং ৰিলেটেড আহিছে।
অহ
অঁ তেনেকুৱা। সেইখিনিও ইমান টান অহা নাই, কম্পিউটাৰও ঠিক ঠাকে আহিছে কিন্তু মেথছটো অলপমান টাফ আহিছে মানে।
অলপমান মানে ক্ৰিটিকেল সেনেকুৱাত দিছে আৰু। ত মানে যিবিলাকে পাৰে কৰি আছে মানে সেইবিলাকে পাৰিব। কিন্তু অলপমান হেৰি বিলাকে নোৱাৰিব মানে অলপ। ত সেনেকুৱা অঁ সেইবিলাকৰ কাৰণে ইজি আৰু। ইজি বুলিও নহয় আৰু তোমাৰ একদম মডাৰেট বুলি। কৈছে মানে হেৰিটো লেবেলটো, ত সেনেকুৱা ত সেয়া তোমাৰটো ঘন্টা আছিলে হেৰিটা আহিছিলে কুৱেশচন তোমাৰ ওৱান টুৱেণ্টি ফাইভটা আছিলে, কিন্তু মাৰ্ক ছ হাণ্ড্ৰেডে হয়।
অহ
মানে পাৰ কুৱেচন তোমাৰ জিৰ' পইন্ট এইট মাৰ্কচ কে আছিলে।
অঁ নিগেটিভ আছিল যে
নিগেটিভ নাই নিগেটিভ নাই সেইটো কাৰণে ভাল আছিলে।
তেতিয়াহ'লে
কিন্তু সেয়া বাকীবিলাক ঠিক হ'ল মোৰ মেথছটো ইমান এটা ভাল নহলে, কাটফটোৰ লগত কথা হৈ থা কিমান কি হয়?
হয়তো যাবও পাৰে ইমান এনেকুৱা।
আকল, নিগেটিভ নাই অঁ কিছুমান এনেই মাৰি থৈ আহিছো। আৰু নিগেটিভ নাই কাৰণে।
হেৰি এ এই আই চি চি বেংকৰো এটা ওলাইছে নেকি নতুনকে প'ষ্ট। আই চি চি নে এইটো আই চি আই। আইছি আইছি অঁ এই তোমালোকৰ ঘৰৰ সন্মুখ
অঁ অঁ গম পাইছো আচিই আই চি অঁ
অ সেইটোৰ এটা পোষ্ট ওলাইছে চাগে মই ৰিলচতে দেখি আছিলো
অ এটা পোষ্ট
এটা নহয় মানে সেইটোৰ পোষ্ট ওলাইছে আৰু অ কিমান হয় এইটো গম নাপাওঁ এনে আৰু বেংকৰ আকৌ একজামবোৰত বহুত পইচা দিব লাগে ন ৰিফাণ্ডো নিদিয়ে সাতশ আঠশ টকা দিব লাগে অ মই সেই
এইটোতো তোমাৰ কম লেভেলৰ হে আৰু বাকী বিলাকতো বহুত বেছি লয় বাৰশ পোন্ধৰ শ লৈকে লয় সেইবিলাক আৰু কোনে চবেই তো কৰিব নোৱাৰে ন ইমান
আৰু বেছি ডাঙৰ বেংক বোৰৰ বেছি হয় নেকি এনেকে এ ৰিজাৰ্ভ বেংকৰো বহুত আছিলে
অ সেইবিলাকতো একদম পুৰা টপ লেভেল বেংক আৰু সেইবিলাকতো বহুত টানো হয়
টানো হয় এই মেঘালী বুলি মোৰ লগৰ এজনী তাই দিয়ে নহয় তাই মানে এ বেংকিংৰে প্ৰিপাৰেচন কৰি আছে কমাৰ্চৰে আছিলে তাই সেই তাই মানে সিহঁতে এছ চি এছ টি কাৰণে বাচি যায় হয়তো কৰ'বাত দুশ টকা দিব লাগে নাই বা কেতিয়াবা ফ্ৰীও হৈ যায় কিন্তু বাকীবোৰে পুৰা আঠশ নশ টকা দিবই লাগে
অ এইটোত কিন্তু হেৰি আছিলে দেই এইটো তোমাৰ ৰিৰ্জাৰভেচন এনেও নাই মানে সিলেকশনতো নাই আৰু তোমাৰ হেৰিটো কি কয় ফৰ্ম ফিল আপতো তোমাৰ একো নাছিলে চবৰে চেভেন ফিফটিএইট
অ
এইটো হেৰিৰ আছে চছেভেন ফিফ টি আছিলে কাষ্টৰ লগত একো মানে খেল নাছিলে উম সেইটো কাৰণে ভাল
অঁ পইচা দিব লাগে কাৰণে কৰা নাযায়
উম এতিয়া এডি আৰিৰ ওলাব এডি আৰিটো ফ্ৰী নেকি চাগে
এডি আৰি অ ফ্রী এতিয়া এশ টকা দিছিলো নিকি মানে ফ্ৰী আছিলে ওমেনৰ কাৰণে ফ্ৰী
অ ছোৱালী বিলাকৰ ফ্ৰী আছিলে চাগে
অ ফ্রীয়ে আছিল দিছিলো এই এড আৰিত আকৌ কম্পিটিচন বহুত বুলিয়ে ক'ব লাগিব ইমান লাখ মানুহে দিছে বাপ বাপৰে মই গম পাই গৈছো আৰু এ গোটেই গুৱাহাটী খনৰ আধা গীতাশ্ৰী মোৰ লগতে বহি আছিলে একে একে নামৰ মানুহ চব
অ তুমি দিছা ন
অ মই দিছিলো এইটো বনশ্রী ও দিছিলে তো
অ তাই এবাৰ দিলে ইটো নিদিলে সপায় দুটা আছিলে নহয় নে কিবা কোনোবা এটা নিদিছিলে তাই মানে
অ এটা দিছে যোনটোত আমিও দিছো সেইটোত দিলে নেকি নে কিবা
অ নহয় এটাত তাই বহুত দূৰত পৰিছিলে আৰু কোনো পৰা নাছিলে ন আৰু ফোন চনো নিব নিদিয়ে
ত' সেনেকুৱা কাৰণে ৰয়েল গ্লোবেলত পৰিছিলে অ ঠিকেই মনত পৰিছে সেইটো নিদিলেগে তাই
ঠিকে আছে এনেকে যাব নোৱাৰি অকলে দে
যাব নোৱাৰি আৰু আজি আজিকালি তোমাৰ ফ'ন চ'নো নিব নিদিয়ে আৰু বেগ নিলেও বেগটোও থবলৈ জেগা নিদিয়ে এতিয়া মানুহে কোনোবা লগত লৈ গ'লে বাৰু ঠিকেই অকলে যোৱাবিলাকে ক'ত থৈ যাব ফ'ন
অ মই এগ এ ডি আৰ ই দিওঁতে এ আ এজনী লগৰ ছোৱালী লগ পাইছিলো তাইৰ মাকৰ তাত থলো আৰু যেতিয়া অ এই আৰ আৰ বি দিছিলো তেতিয়াতো ইকম টাৱাৰৰ